হেল্লো?
অঁ, ব্যস্ত আছা নেকি?
হেল্লো'!
হেল্লো'!
হেল্লো'
ব্যস্ত আছা নেকি?
অ' নাই নাই ক
অ' সেইটোৰ বিদ্যালয়ৰ বিষয়ে অলপ কবি নেকি মানে কেনেকুৱা আছিল তোৰ বিদ্যালয়খন
হা
তোৰ বিদ্যালয়ৰ বিষয়ে অলপ কবি নেকি মানে কেনেকুৱা আছিল তোৰ বিদ্যালয়ৰ
অ' নিশ্চয় মোৰ বিদ্যালয়খনত বহুত ধুনীয়া আছিল বিদ্যালয়খনৰ অট্টালিকা বহুত ডাঙৰ আৰু সুন্দৰ আছিল বিদ্যালয়খনৰ সন্মুখত এখন ধুনীয়া ফুলনি বাগিচাও আছিল যিয়ে পৰিৱেশটো অধিক ধুনীয়া কৰি তুলিছে।
আচ্ছা অ' বাকী মানে তোৰ বিদ্যালয়খন ফুলনিৰে মানে ভৰি পৰি আছিল আৰু
উম উম
উ বিদ্যালয়ৰ সময় কেতিয়াৰ পৰা আৰম্ভ হৈছিল তহঁতৰ
আমাৰ পাঠদান পুৱা ন বজাৰ আৰম্ভ হৈছিল আৰু দুপৰীয়া আঢ়ৈটা বজাৰ শেষ হৈছিল
অ' অ' ঠিকে আছে আৰু হয় সমাৱেশত কি কি হৈছে তহঁতৰ
কি কি কি হেল্ল' শুনি আছোঁ আমাৰ সমাৱেশত প্ৰাৰ্থনা হৈছিল। তেনেকুৱাকে শিক্ষক শিক্ষয়ত্ৰী নিজৰ প্ৰস্তাৱবোৰ কৈছিল। সেইবোৰেই আৰু
অ' ঠিকে আছে আৰু সেই তহঁতৰ বিদ্যালয়খনৰ পোছাক কেনেকুৱা আছিল?
আমাৰ বিদ্যালয়ৰ পোচাক ক'বলৈ গ'লে সোমবাৰ মঙ্গলবাৰ আৰু বুধবাৰ আমি এটা নিৰ্দিষ্ট পোচাক পিন্ধিছিলোঁ। বৃহস্পতিবাৰ শুক্ৰবাৰ আৰু শনিবাৰ আন এটা পোছাক পিন্ধিছিলোঁ। অ'
আৰু তহঁতৰ এই শ্ৰেণীৰ কোথা কেনেকুৱা আছিলে তহঁ‌তৰ শ্ৰেণীকোঠাবোৰ কেনেকোৱা আছিলে
শুনিছোঁ‌ আমাৰ
হেল্ল'
আমাৰ শ্ৰেণীকোঠাবোৰ বহুত পৰিষ্কাৰ আৰু বহুত পৰিষ্কাৰ আছিলে যথেষ্ট পোহৰ আৰু বতাহ সোমাব পৰা ব্যৱস্থা আছিল বেঞ্চ আৰু ডেকস্কবোৰ ভাল আছিল আমি আৰামদায়ককে বহিব পাৰিছিলোঁ আৰু পাঠ গ্ৰহণ কৰিব পাৰিছিলোঁ।
অ' আৰু সেই শিক্ষক শিক্ষয়িত্ৰীসকল কেনেকুৱা আছিল ভাল আছিল জানো?
আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল বহুত মৰমীয়াল আৰু বহুত হেল্পফুল আছিল তেওঁলোকে প্ৰতিটো বিষয় সহজভাৱে বুজাই দিছিল আমি কিবা নুবুজিলে ধৈৰ্য সহকাৰে আকৌ বুজাই দিছিল তেওঁলোকৰ বাবে আমি পাঠ সহজে শিকিব পাৰিছিলোঁ
অ' এইটো তোৰ প্ৰিয় বিষয়টো কোনটো আছিল?
মোৰ কেইবাটাও বিষয় ভাল লাগিছিল বিশেষকৈ যিবোৰ বিষয় শিক্ষকসকলে উদাহৰণ হক বুজাই দিছিল সেইবোৰ মোৰ বহুত ভাল লাগিছিল শ্ৰেণীত নতুন নতুন কথা শিকিবলৈ মোক সদায় মোৰ সদায় আগ্ৰহ আছিল।
আৰু সেই বিদ্যালয়ত খেল ধেমালিৰ ব্যৱস্থা আছিল নেকি?
হা হা
বিদ্যালয়ত এই খেল ধেমালিৰ কিবা ব্যৱস্থা আছিলনে
অ' আছিল আছিল খেল ধেমালিৰ বাবে এখন ডাঙৰ খেলপথাৰ আছিল বিশেষকৈ আমি ছোৱালীবোৰে ভলীবল খেলিবলৈ বহুত ভাল পাইছিলোঁ, বিদ্যালয় শেষ হোৱাৰ পিছত সেই বিদ্যালয় শেষ হোৱাৰ আগতে
উম হুম।
বা খেলৰ সময়ত আমি ভলীবল খেলিছিলোঁ। খেলি আমি বহুত আনন্দ পাইছিলোঁ আৰু বহুত বেছি সুস্থ লাভ কৰিছিলোঁ নিজকে।
আৰু এই তোৰ বন্ধু বান্ধৱীসকল কেনেকুৱা আছিল তাত?
মোৰ বন্ধু বান্ধৱীসকল বহুত ভাল আছিল। আমি একেলগে পঢ়িছিলোঁ, খেলিছিলোঁ আৰু বিভিন্ন কাম কৰিছিলোঁ। কোনো সমস্যাত পৰিলে কোনোবা সমস্যাত পৰিলে আমি ইজনে সিজনক সহায় কৰিছিলোঁ। বিদ্যালয়ত জী জীৱনৰ বৰ সুন্দৰ স্মৃতি বন্ধু বান্ধৱীৰ সৈতে জড়িত হৈ আছে।
হয় কথাটো আৰু বিদ্যালয়ত কোনো বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছিলনে?
হয় বিদ্যালয়ত বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল।
আচ্ছা স্বাধীনতা দিৱস এইবোৰ হৈছেনে নাই?